হেল্ল'।
কি পইছা?
এয়া ভাত পানী খাই-বৈ আহিলো। তুমি ভাত খালা?
অহ। কোৱাচোন কিয় ফোন কৰিছা? অ', তোমাৰ মাতটো অহা নাই। হেল্ল'
অহ শুনিছো, অহ অ'।
কিয়া,
অ', শুনিছো কোৱা?
কিহেৰে খালা বোলে?
এইম উম মাছ বনাইছিলে, মাছ বনাইছিলে। ভেন্দি ভাজিছিলে সেইয়া দি। তুমি? হেল্ল'। শুনা নাই তোমাৰ মাততো।
হেল্ল',
অ', ক'ত নাইকিয়া হৈ যোৱা মানে?
আছো নেটৱৰ্কতটো অ--দিগদাৰ হৈছে অ', শুনি আছো দিয়া। হেল্ল' নেটৱৰ্কটো দিগদাৰ হৈছে মানে অলপ। অ কি মাছ বোলো সেয়া?
এয়া ৰৌ মাছ।
ৰৌ মাছ। ঠিকে আছে, সেই মছলা বনালে নে? টেঙা বনাইছে।
হেৰি তোমাৰ মচলা দিছে পিয়াঁজ দি।
অঁ পিয়াঁজ দি বনাইছে।
উম। ময়ে বনালো বাৰু আজি তৰকাৰীখন। অ ৰ'দ বহুত ওলাইছে। বহুত বহুত। এতিয়া, উম।
এতিয়া ইমান ৰ'দ- ওলাইছে। গৰম ইমান।
উম।
আকাশ নত-
ত' ৰ'দতে আ - ৰ - ৰ - ৰ এতিয়া ক'ত আছা, বাহিৰত? আছা নে
নাই বাহিৰতে আছো বহি অলপ বতাহ মাৰি আছে যে। এ মূৰটো ধুইছিলোঁ, মানে চুলি অলপ মানে- এ বাহিৰত বহি আছো, চুলি কেইদাল শুকুৱাইছো। মূৰ ধুইছিলোঁ যে।
আজি ৰাতিপুৱা - ৰাতিপুৱা তেওঁ অকমান আৰামে ছিলে বৰষুণটো পৰিলে যে-
অ ৰাতিপুৱা বহুত খিনি বহুত খিনি হেৰি হয়।
উম গা উ গা ধুলো।
বাকী আজি দেওবাৰ। হল ধুলোঁ। আজি দেওবাৰ বুলি কি
আজি দেওবাৰ বুলি কাম কৰিলোঁ মই গছ পুলি ৰুলো। আমাৰ নাই। কল এজোপা আছিলে নাৰিকল জোপা ৰুলো। টি খান্দিলোঁ, তাত গোবৰ সাৰ চাৰ দি নাৰিকল পুলিটো ৰুলো।
উম।
তাৰ পিছত আছিলে জলকীয়া জোপা ৰুলো, উম - উ - বাৰীখনৰ অলপ জংঘল হৈছিলে সেইখিনি চাফা কৰিলোঁ। ফুলৰ পুলি মান - ফুলৰ পুলি কেইজোপা মান ৰুলো সেইখিনিয়ে কৰিলো। বাকি গৰু এইখিনি আছে গ গৰু-চৰুখিনি আছেই।
অ', অ', এনেই বহুত কাম হ চোন আজি।
আজি বহুত কাম কৰিলো হ এই দিনটো মানে আৰাম পোৱা নাই, এতিয়া অকমান আৰাম পাইছো আৰু।
অ'।
তুমি
বাকী ঘৰত খবৰ ভালনেে?
ভালে আছে দিয়া। তুমি কি কি কৰিলা
এ মই আজি ভাই প্ৰথমতে ৰদ প্ৰথমতে যেতিয়া বৰষুণ দিলে
উম
অলপ দেৰিকে উঠিছো মানে শুই ভাল লাগিছে ৰাতিপুৱা আনে আজি
অহ।
তাৰপিছত মই মা উঠাই দিলে চাৰে সাতটা বজাত বাৰু
অ'।
উঠিলো চাহ-তাহ খালো। সাতৰীয়া অকমান টাইম মানে পঢ়িলো, চাৰে নটা বজালৈকে। তাৰপিছত মানে বন যে এতিয়া বাৰিষা দিন যে বহুত বন হয় ন? মায়ে মানে বন বিলাক, মানে কৰি আছে। চাফা কৰি আছিলে। এই বনত জোক নাহে জানো? হাততে জোক এডাল লাগিলে অ', মায়ে বহুত ভয় খায় নহয়। বহুত ভয় কৰে। হাততে যেতিয়া জোকডাল লাগি আহিলে একে জীয়ৰী আছে নহয়
উম।
সেয়া অতৰাই ঠিক কৰি দিলো। মানে ভয় নকৰো, জোকলে। ঘিণ লাগে কিন্তু ভয় নেলাগে।
অ হ।
তাৰপিছত মই ভা হেৰি পাছফালে গ'লো। মানে আমাৰ মই আমি মায়ে ময়ে মানে খেতি কৰিছো। ভেন্দি কৰিছো বেঙেনা, জলকীয়া জলকীয়া, মৰিছা এইকেইটাহাত কৰিছোঁ যে।
অ
অ ভেন্দি কেইটামান চিঙিলো। অ বেঙেনা কেইটামান চিঙিলো।
ভেন্দি লাগিছে?
অ ভেন্দি লাগিছে। মানে লাগিব আৰম্ভ কৰিছে চাৰি পাঁচটাকে ওলাই থাকে। পোৱা যায় আৰু দুজনী মান
কেইজোপা গছ আছে?
আছে আছে কেইজোপা মান হ'ব মানে এনেইতো দুজোপা দুজোপাকেটো ৰোৱা হৈ আছে নহয়।
অ এ এটা এটা জেগাতে মানে। এটা গুৰিতে মানে দুজোপা আছে।
অ এ একেখিনি জেগাতে মানে থোপকৈ কৈ দুজোপা দুজোপা ৰুই দিছিলো।
অ এই সে অকণ পাতল কৰিব লাগিছিলে, এ মৰি যাম মানে ইমান নালাগিব।
এ নহয় তেতিয়া মৰি মৰি ম মৰি মৰি গৈছিল যে ভাবিছিলো ই এজোপা যদি মৰি যায় এজোপা থাকিব ন। সেইকাৰণে দুজোপা দুজোপা দুজোপা ৰুই দিয়া গ'ল। এতিয়া আকৌ ডাঙৰ ডাঙৰ হৈছে।
আহ তেওঁ মানে পাতল কৰি দিলে ভাল আৰু।
উম অলপ বেছিকে পাতল কৰি দিলোও এতিয়া এই জেগাটো মানে কম জেগা বেছি নাই অকণমানহে আগুৰি পেলাই কৰিছো। মাইকী মানুহে কোৱা আকৌ এই ভেন্দ লাগিছেহে ডাঙৰ ডাঙৰ আজি পাঁচটা চিঙিলোঁ আছে আৰু কেইটামান। হে সেইকেইটা মানে উম আৰু অলপ ডাঙৰ হ'ব দিছোঁ। কাইলৈ থলে আৰু অলপ ডাঙৰ হ'ব।
আহ। বহুত লাগে ধুনীয়া ইয়াত তোমাৰ লাহে লাহে এতিয়া লাগা আৰম্ভ হ'বহে
অ ', নহয় নহ আমি পিছত কৰিলো যে। এ আগৰ কেইজোপা মানে লাগ। গি আছে সেই?
নাই এক একো নহয় পিছত কৰিলেও একো নহয়।
আগৰ চজু- চজু চজোপা লাগি আছে সেই চজোপাই সেইকেইটা বাকী এই পিছত ৰাখিনি ডাঙৰ ডাঙৰ মানে কলি পেলাইছে হ'ব আৰু। মানে পিছত বহুত ছিকিব প পাৰা যাব। এতিয়া আগৰ আগত ৰোৱা কেইজোপা হে চি কি আছো।
অ', - অ', এই ভেন্দি তোমাৰ এনেই হেৰি কেনেকে ৰোৱা কেনেকে ম', অলপ পুলি ৰুোৱাই নে এনে গুটি পেলাব লাগে?
মই আগতে হেৰি ডাইৰেকট গুটি গুটি কেইটা মানে স কিনি আনি ভিজাই থৈ মাটিত দি দিছিল পচাইছিলো। কিন্তু তেনেকে মাটিত পচা মাটিত মানে এ কাপ এটাতে পানী খিনি। ভিজাই থয়। মাটিত মানে মাটিখিনি অলপ উুচাৰি কৰি মাটিত তেনেকে মানে থৈ দি পচাইছিলো তেনেকে গোটেই ৰাতিটো ভিজাই থব দিছিল। তাৰপিছত কি হ'ল মাটিটোত? যেতিয়া মাটিত, যেতিয়া পচাই থোৱা যায় মাটিটোত মানে বিলাক পৰুৱাবিলাক যে থাকে আহ', পোক বিলাক যে
অ, অ।
পোকখুপাই এনুকা পোকুখুপাই চব খাই - খাই পেলাই নহয় মানে গছ আজালি মিলাক পুলিটো স খাই -খাই পেলাই। তাৰ পিছত আকৌ কিছুমান পুলি মানে বৰষুণ বেছি হৈছিল কঁকালত- মানে গেলি গেলি যায়। হহ', মৰি - মৰি যায় গৌ আধাতে ম', গুইতে মৰি ম', গেলি গেলি সেইখিনি জেগাতে ছিগি ছিগি যায়। তাৰ পিছত সেই কেইটামান ৰোল ছটা নে সাতটা প ৰ'ল পাছত তাই আহি পেলাই ৰুই দিলো। ৰুই দিয়াওঁ কেইটামান দুটামান মৰু মৰু অৱস্থাত আছে তেনেকেই ৰ হ'ল সেইকেইটা লাগি আছে তাৰপিছতে মই এনেকে নহ'ব আম এপ্ৰিলত - এপ্ৰিলৰ আগতে মই মানে ভিজাই পেলাই থৈ এপ্ৰিলত এপ্ৰিলতে ভিজাই থৈছো। এপ্ৰিলৰ কিমান তাৰিখে জানো, ভিজাই পেলে থৈ মই মানে এবাৰ বাতি এটা দিলো। বাত কেইটাত মাটি অলপ লৈ পেলাই বাতি এটা পচালো তেতিয়া পোক চোক কমকে আহে যে এ পতিত পচাওঁতে গোটেই গোটেইকেইটা পুলি হ'ল।
বাতিটোত পচাই দিলে বা মাটিও দিব লাগে নে কি
অ মাটি অলপ দিব লাগে কিয় মাটি নহলে কেনেকে গজিব
অ অ তাৰপিছত
মানে তাত মানে যিটো মাটিত যোনটো সাৰ পায় ন এনেই নম এনেই গোটেই মাটি খিনিত যিটো সাৰ পায় বাতিত উঠোৱা মাটিখিনি অলপ সৰসৰীয়া হৈ থাকে যে আৰু তাত পোক ছোক ইমান নু ঠে মোৰ মানে অলপ ভাল জেগাত থৈ দিব পাৰা যায়। সেইকাৰণে গোটেইকেইটা, একদম মানে মই যেইটা গুটি দিছো সেইটা গুটিয়ে গোটেইখিনি গজি গৈছে।
কিমান দিন মান থব লাগে
কি
হেৰি তোমাৰ হেৰি মাটি যেনেকে পচা পচাওতে অকমান কিমান দিনমান থব লাগে
এ মই দুদিন এ হেৰি এদিন তুমি গুটিখিনি তিয়াই পেলে হেৰিত থৈ দিবা। তাপ এটাতে থৈ দিবা। তাৰপিছতে আঁ আহিকিনি কাপ - কাপৰ উলিওৱাৰ পিছত আকৌ হেৰি কৰিব লাগিব, কাপোৰ এখনতে শুকান কটন কাপোৰ এখনতে বান্ধি পেলাই তুমি হেৰিত মানে মাটিত পুতি থব লাগিব আঙুল মানৰ মানে তলৰ মানে মাটিত গাঁত এটা খান্দি পেলাই পুতি থব লাগিব চব থোৱা পিছত কাপোৰখনৰ সৈতে তিনিদিন দুদিনৰ মূৰত ওলাই চাবা।
অ।
গোটি খিনি তোমাৰ একে বহুত দি দীঘল দীঘল গজালি মেলি একে হেৰি হৈ আহিব তাৰপিছত বাতি এটা ধুনীয়াকে মাটি অলপ অকমান অকণমান লৈ তাতে ত তাতে গুটিখিনি এটা তাকে ছটিয়াই থৈ থৈ তাৰ ওপৰত আকৌ অকমান অকমান মাটি জাপ জাপ জাপি পিলে থৈ দিলেই হ'ল আৰু চ অকমান অকমান দুদিন যোৱা পানী অলপ অলপ ছটিয়াই দিলে, হ'ল ধুনীয়াকে চব গুচি যাব।
গোটেইখিনি তুমি ৰোৱা নাই গোটেইখিনি ঘৰত প
অ গোটেই খিনি মই ৰুই দিয়ে তাৰপিছত মায়ে গুৰিটোত চিকুনাই কৰি দে খান্দি
মানে গো সিটোৰ পৰা পুলিটো হোৱালে চব গোটেই কিন্তু তোমাৰ দায়িত্ব?
অ মাটিত ৰুই ৰুই দিয়ালেও মোৰ দায়িত্ব আছিলে, তাৰপিছত মায়ে সেইখিনি মানে মই সময় নাপাওঁ যে।
আহ, অ।
সময় পোৱৰাকেইদিন কৰোঁ মই এতিয়া মায়ে ঘৰত থাকে মাৰ ঘৰত থাকে সেইকেইদিন মায়ে কৰে।
অ গুটি কিমান টকাৰ মান দিছিলা?